হেল্ল'
উ, কি কয়িছ?
এয়া আছোঁ।
ভাত চাত খালি নাই?
ভাতে কলেজৰ পৰা আহি খাইচুহি। ভাত, মাছ, দালি
উম কলেজ
হেল্ল',
হেল্ল',
কলেজ গৈছিলি?
গৈছিলোঁ-গৈছিলোঁ আহি পাইছোঁ
অ' ঘৰত ভাল নহয় বাকী চবৰে?
ভালে, তহঁতৰ?
আমাৰ ভালেই অ', কলেজ গৈছিলোঁ অ' আহিলোঁ এই মাত্ৰ পাইছোঁ ভাত পানী খাই আজৰি হৈছোঁ উম গেম খেলিবিনি?
গেম খেলিব লাগিব এতিয়া।
ফোনটো কৰি হোৱাৰ পিছত গেম খেলিম হা মই তোক ক'ম।
অ',
উম,
ভাত খালি হা খেতি কৰিছে-কৰিছে-কৰিছে।
উম-উম তহঁতৰ পিনে নদী চদী কিবা ডিচতাৰ্ব আছে নদী আছে নে তহঁতৰ পিনে?
নদী আছে।
অশান্তি দিয়ে নে কিবা? অ', কি কৰি আছ এতিয়া?
এতিয়া এই ভাতকেইটা খাই উঠিছোঁ।
উম কলেজটো বন্ধ আৰু জুলাই মাহটো। উম ক'ৰবালৈ ফুৰিবলৈ যাবি নেকি?
ফুৰিবোলে নাযাওঁ এইবাৰ ঘৰতে থাকিম আৰু,
অ অ হাইগ ছেকেণ্ডাৰীৰ বা পৰীক্ষাও আছে নহয় টো?
উম,
কি মোবাইল কিনিলি ন তই?
মোবাইল নাই ন ছেকেণ্ড হেণ্ড এটা চলাই আছোঁ।
অ কি? মোবাইল অপ' ভিভ' কি?
ভিভ',
অ গেম চেম খেলিবলৈ ভালেই চাগে ভিৱ?
ভালে ভালে।
আ বাকী ঘৰত ছবেই ভাল?
ভাল ভাল,
অ তহঁতৰ গৰ বন্ধ ভালেই হব তহঁতৰ পুখুৰী এটা নাই জানো সাটোৰিবলে?
আহ
উম,
তাতে খাটোৰা উচৰ পৰি যায় মাছ দিছোঁ বাৰু,
উম, মাছ বেচনে নে অকল ঘৰত খাবলে হয়?
বেছোঁ,
উ, তাকেহে, কাৰেণ্টটো নাই আৰু আমাৰ পিনে তহঁতৰ পিনে?
কাৰেং আশে আমাৰ ফালে।
আছে, উম, মানে হেৰি কেবোল ধৰ, মাৰিলেই ফিউজটো গুচি যায় যে।
অ'।
উম।
আমাৰ ফালে কালি ভাল কৰিছোঁ হে।
অ', কাৰেণ্টটো কি বুল কৰি দিব লাগে ন', বতাহ ধুমুহা আহিল আকৌ ফতকে চিঙে কিবা কিবি।
উম, কেবুলটোৱে ভাল।
উম, আৰু তাতে এতিয়া বাৰিষা ধৰ বৰষুণ চৰষুণ দিয়াৰ বা বৰষুণ বতাহ মাৰিয়ে থাকিব ন'।
অ'।
উম। আৰু মানে এতিয়া ধৰ হেৰি নহয় এইবাৰ মানে বিজুলী পৰিও বহুত মানুহ মৰিছে আকৌ ন'?
তাকেটো বহুত অ', লখিমপুৰতে সেইদিনাখন চাৰি জা মাৰিছে।
উম। তাকে কি ক'বি মানে আৰু বতৰটো মানে এনেকুৱা হৈছে ধৰ এতিয়া ৰ'দ দি আছে, ক'ব নোৱাৰ অকণমান দেৰিকে বতাহ বৰষুণ আহিবলৈ আছে।
অ', তহঁতৰ খেতি বা
উম। আমাৰ আৰু খেতি বাতি কৰিছে আৰু খালি আমাৰ এইফালে নদী এখন আছে নহয়, নদী লে কাৰণে ধৰ তোৰ নদীখনৰপৰা ভালো হয়, ঢল আহিলে ধৰ পলস চলস পুৱাই খেতি বাতি ভাল হয়। কিন্তু মানে কোনোবা সময়ত ঢলটো ব-বহুত বেছিকে আহিলে উটুৱাই লৈ যায় ন'।
অ'। আমাৰ ইফালে ঢলটো ইমান নাহে বাৰু পানীটো হে হয়।
মানে কি কৰিলে ধৰ জেচিবি এইটো খান্দি পেলাই সমান কৰি পেলালে বাৰু এই প্ৰাকৃতিক বস্তু নদী বা আৰু কোনোবা ৰাখিব পায় নে?
তাকে মাছ চাছ ওলাই নে?
মাছ ওলাই মানে এই দলং এখন বনাই দিলে ওখকে তে তেতিয়া পৰা মাছটো কমি গ'ল, উম। মাছটো আগতে ওলাই থাকে মানে, দলংখনৰ পৰা এতিয়া মাছটো পাৰ হ'ব নোৱাৰে ওলাই আহিব নোৱাৰে মানে।
অ'।
উম। তহঁতৰ পুখুৰী মাছ বেচনে বোলো খাওঁ?
আমাৰ বেচো, আধাটো খোৱা হয় আৰু।
অ', অ'। আৰু ধান চান মানে ধৰ তহঁতৰ ঘৰত খাবলৈ কাৰণে জলপান চলপান নে বেচ'ও?
ধান বেচাও হয় খোৱাও হয়।
অ', মানে চব হৈ থাকে ন'।
অ'।
অ', তহঁতৰ মানে মাটি ধৰ সৰহকে আছে মানে কমকে নহয় হয় নে নহয়?
অ', সৰহকে আছে মাটি।
উম, আমাৰ মাটি কমকে মানে ধৰ খাবলে হয় আৰু বছৰটোত।
বাকী তোৰ প্ৰাইম লেবেল কিমান তোৰ?
মোৰ প্ৰাইম লেবেল চিক্স হৈছে আৰু।
চিক্স ও।
চেফেন আৰু তিনিশ টকা মান পাৰিলে ছে ছেভেন হ'ব।
অ', ধৰ তোৰ হেৰি নহয় বহুত টাইমত লাগে পইচা বহুত লাগে ন' চিক্স হ'লে তোৰ ধৰ এতিয়া চাগে পঞ্চাশ, ষাঠি হাজাৰ গ'ল চাগে। হা, উম, আৰু প্ৰায় কৰিবলে তোৰটো এক লাখ বিশ হাজাৰ মান লাগিব?
উম।
উম। বাকী এটি কেই বছৰ হ'ল তটো গেম ছবছৰ মান হ'ল নে।
এই পাঁচ বছৰ হৈ গৈছে।
অ কালেকচন আছে তেতিয়া হ'লে।
কালেকচন আছে বাৰু তোৰ।
বেচিবও পাৰি ন।
অ পাঁচ ছয় হেজাৰত বেছি দিব পাৰিম।
উম। তাকে। মোৰ আইডি এটা বেছিলৈ ননা মোৰইতটো একো নাই মানে ধৰ লেভেলো কম আছিলে এনে কেকন চেন নাই গাত বেছিলু।
অ'
তাতে মোৰেইটো আইট অপ বেলেগ আছিলে। মানে ধৰ টকা চোপা মোৱা নাছিলো। যোনটো মই নিজৰ আইটি সেইটোত মা ন টপকা। এইটো এ দি বেচি দিলো। এনেকে আৰু।
ময়ো এটা বেচিলো বা ফাইভ ই এছ 'চলটা। নোবৰা মানে একাউণ্ট।
কিমানত বেছিলি।
মই পাচশতে পাইছো কলেকচন ইমান নাই।
অ ভালেই হ'ল দে আৰু সেইটোততো ইমান খৰচো হোৱা নাই ন পইচাত। তপাৰ চপাৰ নাই মাৰ তেতিয়া। উম।
ইমুৰটো নাছিলে।
অ ভালেই কৰিলি দে।
উম।
উম। অ আই ডি ধেৰ ৰাখিও লাভ নাই নহয়। আই ডি অকল এটা ৰাখিব লাগে, ধুনীয়া আই ডি এটা হব লাগে, চব কালেকচন থাকিব লাগে, হয় নে নহয়?
উম। গৰম বন্ধত আহিবি আমাৰ পিনে এনেই থাকা অহ, এমাহ নহয় এমাহনো কি কৰি থাকিবি? অ আজি ভাওনা চাব যাবি নি?
ভাওনা চাবলৈ গলে যাবও পাৰো।
অ যদি মই ফোন কৰিম যদি যোৱাটো হয় আহিবি একেলগতে যাব পাৰিম তেতিয়া।
অ, অ।
বাকী তহঁতৰ দেতা কাম-বন চলাই আছে নে আগৰ মিস্ত্ৰী কামহে? উম। পকা মিস্ত্ৰী কাম নে আছিলে কাঠৰ মিস্ত্ৰী বাৰু?
পকা মিস্ত্ৰী।
অ' পকা মিস্ত্ৰী। মিস্ত্ৰীত পইচা আছে আজিকালি, ধৰ পকা মিষ্ট্ৰিটো। যোগালীটোৱে হাজিৰা পাঁচশ টকা, হয় নে নহয়? দেইলী শ- সাতশকে আহেনে? ধৰ হেৰি কৰিলে হাজিৰালে? উম।
ঠিকালে ল'লে বেছি হয় আৰু।
ঠিকালে মানে ধৰ ঠিকালে কেনেকে লয় মানে ধৰ তই এটা ঘৰ বনাই দিয়ে দাইৰেক, হয় নে নহয়?
অ' প্লাস্তাৰ লৈকে লয় আও।
এটা ঘৰৰ মানে- অ' এ তাৰ ঘৰৰ মানে পকা কাম কৰিব লাগে, সেইটো ঘৰটো মানে ঠিকা লৈ লয়।
অ',
উম। এইবাৰ ছিজন চেঞ্জ হ'বই নহয় ন। ধৰ এতিয়া বিয়াৰৰ জুলাই এক তাৰিখে।
অ', পৰহিলে হ'ব আৰু।
কি কৰিব লাগিব আকৌ?
টাইমা আহিলে।
উম, ৰেংপুচ একেলগতে কৰিব লাগিব।
তই ই-ই হি'ৰ উঠিলি নাই বিয়া ঘৰত?
হিৰকেইতে আছোঁ। চি এছ তহে উঠিব মানে। কালি খেলিলো। কিমান মাইনাছ খালে?
চি এছৰ মানে কি কবি, গেম বিলাকত? মানে আমাৰ স্কোৱাড টো এনেকে ভালকে বনাই খেলা নহয় ন। ৰেনডম প্লেয়াৰৰ লগত খেলা হয় যে। উম, সেইটো কাৰণে মানে ধৰ বেছি।
উম,
বাকী তহঁতৰ গোহাল কি বেচিলে?
অ',
কিমান পালি? সেইটো বহুত ডাঙৰ গৰু আছিলে নহয়। একলাখ বিশ হাজাৰ মানৰ কথাটো কৈ আছিলে ন।
অ', এক লাখ পঁচিছ দিলে আৰু।
পঁচিছ দিলেগে ন। ভাল দামেই পাইছো। গৰুহালো ডাঙৰ ন।
অ',
অ',
ওচত
নেটৱৰ্কটো অকমান প্ৰব্লেম দিছে ন। গাঁৱলীয়া জেগাত সেইটো বেয়া আৰু। উম, গাঁৱলীয়া জেগা মানে, চহৰৰ টাৱাবিলাক নাথাকে ন, ওচৰে পাজৰে।
উম, আতৰা-আতো অ'ত এটা ত'ত এটাহে থাকে আৰু ইয়াত।
উম। মোৰ ওচৰতে কুকুৰ পোৱালি এটাই ছাগলী টো লগত খেলি আছে কামোৰা নাই গম পানে?
উম। মোৰ ওচৰত কুকুৰ এটাই ভাত খাই আছে।
ভাত খাই আছে। মোৰ ওচৰত কুকুৰ এটা ক' ছাগলী পোৱালি এটা খেলি আছে। ছাগলী পোৱালি কামোৱা নাই আনজাই। দুইটাই একদম পুৰা খে খেলি আছে ধুনীয়াকে।
পোৱালি কুকুৰ যে, সেইটো কাৰণে একো নাই কৰা।
এইটো পোৱালিয়ে।
সেয়ে।
এইটো কুকুৰে আকৌ মাছ
কি কৰিলি? গৰম দিন আহিলেই।
অ'
আগতকে ধৰ তোৰ গৰমটো বৃদ্ধি পাইছে ন?
বহি বিধিছে মানে বাঢ়িছে আও। তোৰ গছ-চছ কাটি পেলাইছে চব। মানুহে নৰুৱে গছ।
উম, মানে ধৰ এতিয়া গৰম মানে কি আৰু গোলকীয়া উষ্ণতা বৃদ্ধি পাইছে ন'।
তেওঁৰ গাড়ী-চাৰী বোৰ বেছি হৈ গৈছে।
উম, বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ।
এতিয়া নাইকিয়া হৈছে।
উম, মানে সমস্যাটো কি মানে, জন । উম, জনসংখ্যা যে বৃদ্ধি ই গৈছে।
উম',
তাৰ ফলত মানে গছ গছনি কটা হৈছে ন' গৰমতটো সেইটোকাৰণে বৃদ্ধি পাইছে আৰুঠৰ এতিয়া গোলকীয় পিছত আৰু বৃদ্ধি পোৱা লগে মানে আমাৰ দুই মিনিট থকাাতটো এতিয়া উম বৰফ বিলাকতো গলিবলৈ আৰম্ভ কৰিব ন'!
উম, '
আৰু যোনটো মানে এতিয়া আমিতো গম পোৱা মতে যোনটো সূৰ্য পৰা যে যোনটো অতি বেঙুনীয়া ৰশ্মি ন'
উম',
সেইটোতো এতিয়াতো আমাৰ অজৰত ফুতাত আছে গতিকেতটো সেইটো আমাৰ কাৰেতি কাৰণেই হৈছে হয় নে নহয় ক্ষতিকাৰক
উম' এতিয়া ধৰ মাটি নাইকিয়া হব।
উম',
পানীতটো বেছি হৈ যাব আৰু
পানীটো বেছি হ'ব তো এতিয়া এনেইতো আমাৰ ছেভেন্টি ওৱান পাৰ্চেন্টৰ পানী?
উম, '
এতিয়া চ হো মানুহ দেশোপা হলে।
অ, '
তাকে টটি উম, ' মানে মানুহ জীয়াই থাকিব লাগে টান হৈ আহিছে দিনক দিনে
থকা ধাই নাইকিয়া হ'ব আৰু
উম মানুহ মানে থাকিবলৈ জেগা নাইিকা যে এনেকুৱা হৈ গৈছেগে উম',
পানীতটো বেছি হৈ যাব, খোৱা পানী অভাৱ হৈ যাব।
অ' খোৱা পানী অভাৱ হ'ব আৰু ধৰ মানুহ বিলাকৰ মানে থাকিবলৈ জাগা নাইকিয়া আৰু মানে ধৰ এতিয়া যোনবিলাক প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে ন' সেইবিলাকৰ ফলতো বহুত মানুহ মৰিব।
উম, '
সেয়েহে মানে জীয়াই থাকিবলৈ টান হৈছে আজিৰ দিনত
অ, '
আৰু মূল্য বৃদ্ধি দেখিছে না আমি জনা হ' বা কিমান এতিয়া আমি আগতে চা মিঠাতেল কিমান কম দামত পাই বা শাক পাচলি ধৰ কিবা কিবি এতিয়া চা এতিয়া মূল্য় বৃদ্ধিয়ে কিমান হল আমি এতিয়া জনা হোৱা বা হয় নহয়?
উম, ' এতিয়া এক লিটাৰত তেল কিনিবলৈ এদিনৰ হাজিৰা যাব।
অকল বুলি পেট্ৰল পেট্ৰলতোতো এতিয়া দাম বাঢ়িলে পেট্ৰল
উম, '
এশ টকা লে এক লিটাৰ